হেল্ল' অ',
অ', কি কৰিছা?
আছো এনে তই কি কৰিছ?
মই এই কাটিং কৰি আছিলো।
কিহ কাটিং?
মই কলেজত জমা দিব লাগে।
কেতিয়া দিব লাগে?
কালিলে কালিলে।
অ',
কি কৰি আছা?
কলেজত সেইবোৰ লয় নেকি?
অ', লয়।
অ',
খোৱা বোৱা হ'ল।
হ'ল।
অ, অ, আমাৰ খোৱা বোৱা হ'ল হ'ল।
কিহে খালি?
এ, এতিয়া দালি আছিলে তা পিছত আকৌ ভাত কেৰেলা আলু গুটি ভাজি আছিলে।
আৰু একো নাই ভাত কেৰেলা
ঘৰৰ, ঘৰৰে, অ
উম'।
ঘৰত পাচলি ইমান নাই। কেইটামান কেইটামান আছে আৰু।
কি কি কৰিছ?
ঘৰত পাচলি মানে তেনেকে কৰাকে হেৰি উম টো টিহু আছিলে। তাৰপিছত ডাঙবদি আছিলে তেনেকে হে আছিলে বেলেগ পাচলি নাই ইমান।
ৰঙলাও নাই?
ৰঙলাও এইবাৰ একেবাৰে দেখিবলৈ নাই ৰঙলাও।
অ।
ৰঙলাও একেবাৰে নাই আ ৰঙলাও গছো নাই এবাৰ। পানী যে, গোটেইখন পানী হৈ গ'ল আকৌ দ যে আমাৰ জেগাবোৰ।
অ,
গোটেই জেগাবোৰ দ নহয় জানো? একোৱে পাচলি নহয় এইবাৰ একোৱে পাচলি হোৱা নাই।
অ, মাহতে কি কৰিছে?
মা নাই, মা এ বা এজনী ঘৰলে গ'ল। আমাৰ জেঠাই হতঁৰ জীয়েক জেঠাই জীয়েকৰ ঘৰলে গ'ল।
কত নো ঘৰ?
জেঠাই জীয়েক ঘৰ ওচৰতে অকণমান দূৰ অকণমান বেছি দূৰ নহয় দেৰ কিলোমিটাৰ মান হ'ব তালে গ'ল। খোজকাঢ়ি যোৱা নাই স্কুটি গৈছে।
অ, কোন কোন গৈছে? উ, না আহা কোন কোন গৈছে?
মায়ে ভাইটিয়ে গৈছে, মা কেতিয়া আহিব?
মা, জানো কেতিয়া আহে। অ, উম না কোৱা
প্ৰতি মাহঁতৰ
এতিয়া মাটিৰ ৰুব হোৱা নাই নহয় ৰুবহে আৰু কঠীয়া হেৰি ডাঙৰ হোৱা নাই যে
অহ অহ
অ আৰু দ মাটি যে
উম উম
তহঁতৰ খেতি মাটি
আমাৰ খেতি মাতি মানে আমাৰ কঠীয়া পাৰিলে কঠীয়া পাৰি অলপমান কঠীয়া আগতে পাৰিলে দে তাৰিত অলীয়ান এই পিছতীয়াকে পাৰিছিলে তাৰ পিছতে খেতি আৰম্ভ কৰিব তেতা আজিৰ পৰা কোৰ মাৰিবলৈ ষ্টাৰ্ট কৰিছেহে তাৰপিছতে অলপমান আঁতৰত আছে অলপমান ওচৰত আছে আতৰ খিনি কৰি ল'ব চাগে তাপ ওচৰখিনি মাথাই মাজলৈ একেবাৰে লাষ্টত যাব আৰু।
অ',
মথাৰ মাজৰ খিনি আমাৰ আমাৰ নিজৰ মাটি নাই নহয়।
নিজৰ মাতি অকণো নাই নেকি?
নিজৰ
অ', অকল হেৰিহে ভেটিটোহে।
ভেটিহে অ'।
বা অহা কথা আছিল নহয় আহিলে নাই?
আহিলে আহিলে বা আহিলে। বা সেই ট্ৰেইনত ট্ৰেইনত আহিলে ট্ৰেইনত।
অ'।
ট্ৰেইনত আহি পালেহি।
বেমাৰ হৈ আছিল নহয়।
কিবা বেমাৰ হৈছে মানে এই এতিয়া বেজি দি পেলাই গৈছেহে ডাক্তৰ। বেজি দি থৈ মেলি বা হেৰি আকৌ গেছ হয়চে নেকি।
অ'।
ককালৰ বিষ পুৰা।
অ'।
গেছ হছে হ'ব পাৰে তাইৰ।
বাহতৰ মাটি ৰুই হ'ল নে কি?
বাহতৰ মাটিৰোই হয় গল সৈহতৰ খেতি আগতীয়া।
অ'।
সিহঁতৰ খেতি অ', সিহঁতৰ খেতি আগতিয়া কৰে। সোনকালে কৰে মানে। খেতি কৰি মেলি সিহতৰ আজৰি এতিয়া।
অ'।
আজৰি কৰি মেলিহে আহিছে তাই।
অ', ভিন্দ নাই অহা?
ভিন্দু নাই আহা ভিন্দু ভিন্দু অহা নাই।
অ', আম খোৱাৰ কথা আছিল নহয় খালি নাই?
আ আম খালো বাৰু মই নাখালো দেই মই মানে ভাত খাইদিলো মই আম নাখালো। মাহঁতে খালে।
খালহি।
মই আম খাওঁ কিন্তু আজিহে নাখালো মাঁহতে খালে বাৰু।
ডাঙৰ কাম কৰিছা আম নেখাই যে।
হুম, আজি নাখালোঁ মই। মাহঁতে খালে।
অঁ! বায়ে এতিয়া কি কৰিছে?
কেনিবা গৈছে নেকি?
বেমাৰ ভাল হ'লেই নে? যাব পৰা হ'লেই নে?
তাকে! খোজ কাাঢ়িছে চোন অকমান।
অঁ।
বেজি দিয়া মানুহ গৈ পেলাই ঘৰ পোৱাগে নাই ন, বেমাৰী ওলাই গ'লেই।
তাকেহে! ভাল হৈ গ'ল চাগে বেজিৰ খুঁচ খাই!
ভালেই হৈ গ'ল নেকি? তাকেহে, মই সেইটোকে ভাবিছোঁ। বেজিৰ খুঁচ খাই ভাল ভাইটি মাৰ লগত গ'লে।
অঁ! অকলে আছ এতিয়া?
অকলে আছোঁ অঁ!
মানুহজনে ফোন কৰিছে!
হুম ফোন কৰিছিলে অথনি এতিয়া নাই কৰা। সঠিক স্বৰ শুনা নগ'ল।
ইমান ফ'ন নকৰা নেকি?
ডিউটি আছে আকৌ।
দিনত নে ৰাতি?
এতিয়া ডিউটিত আছে!
অঁ! কেইটাৰ পৰা কেইটালৈ?
এতিয়া দুটাৰ পৰা দহটালৈ! আঠ ঘণ্টা।
ৰুম লৈহে আছে চাগে?
অঁ! ৰুম লৈ থাকে!
ৰুমত অকলে নে আৰু বেলেগ থাকে? অঁ! নিজে বনাই কৰি খাব লগা হয়।
নিজে বনাই কৰি খাব লাগিব আৰু কোনে বনাই দিব?
অঁ! ওচৰৰ মানুহবিলাকৰ ভাল!
অঁ! ভালে ভালে! তহঁতৰ হেৰি কি বোলে, মানুহজন আহিছে নে নাই?
নাই অহা।
অঁ অঁ!
এতিয়া নাহে চাগে!
কিয় বা?
এই গৈছেহে বেছি দিন হোৱা নাই নহয়!
অঁ অঁ! তহঁতৰ পাচলি-শাকনি বাৰী আছে নে নাই? নাই নেকি?
আমাৰ পাচলি মানে নাই আৰু! নেমু আছে, ভাত কেৰেলা এজোপা আছে, সেয়াই। ৰাস্তাত ঢেঁকীয়া আছে।
অঁ অঁ। তাকে এইবোৰ ঘৰত পাঁচলি-চাচলি নহ'লে এইবোৰ বৰ মস্কিলত চলিব লাগে।
অঁ।
মস্কিল হৈ যায় ন? আমাৰ মাছ-পুঠি।
অঁ।
মাছ-পুঠি? মাছ-পুঠি চেপাল চেপা পাতিলে পায়!
লাঙি নেপাতে?
আঁ?
লাঙি নেপাতে?
লাঙি নাই পতা চেপা পাতিলে পাই। চেপা মানে পানী যেতিয়া বেছি হয় তেতিয়া চেপা পাতিলে পায় আৰু মাছ পুঠি।
লাাগি গলে নেপাতে।
লাঙি নাপাতো এইবাৰ ইমানো পানী হোৱা নাই আৰু লাঙি পাতিবলিগায়া কে এইবাৰ এতিয়ালৈকে। মানে ইমান ডাঙৰ পানী নাই আহা।
আমাৰ ফালে ইমান পানী হৈছে সেইফালে নাই হোৱা নে?
এই চেপ আমাৰ এইফালে লাঙি পাতিবলগীয়াকে পানী অহা নাই।
অ'।
তনে লাঙি নাই কি ন কিনি খোৱা নাই বাৰু দেই কিনি খাবলগীয়া হোৱা নাই
আহঁ।
পইচা পাতি থকা মানুহেহে মন গ'লে কিনি মেলি খাব আমি পইছা পাতি নথকা মানুহে ফিকে পোৱাতে বাত চাই থাকিব লাগিব।
বা তহঁতৰ পইচা পাতি নাই নে?
আহ ক'পালত আছে
কেলে নাই
দেউতাই কাম কৰিহে চলাই আছে
আহ
কোনটয়ে চাকৰি ক আমাক অ
তাকে দুখীয়া চাকৰি নাপায় ধনীযেহে চাকৰি পায়
কি?
দুখীযাই চাকৰি নাপায় ধনীয়েহে পই চাকৰি টকা পইচা থকা মানুহে চাকৰি পায়।
ধনী কপালতেই ধন থাকে অ।
তাকেহে দুখীয়া কপালে একো নাথাকে
উম। আই অই কৃষ্ণ হ'ব কৃষ্ণ দেই
কাম কৰি হোৱা নাই নে কিনো
কাম কৰি মানে
কিবা চিলাই আছিলে নহয় কাটিং কৰি আছিলে
আহ সেইখিনি হোৱাই নাই কমপ্লিট
আহ
কমপ্লিট কৰি পেলাই কাইলৈ নিবই লাগিব এতিয়া মাথা চাথা গৰমেই হৈ গৈছে মোৰ।
অ আগবেলা দিব লাগিব ন পাছবেলা
আগবেলা আগবেলা এঘাৰটামান বজাৰ পৰা হ'ব চাগে
তোৰ মেজৰ তোৰ মেজৰ এডুকেশচন নে
উম এডুকেশ্বন ম ঘৰে কেেইটাকে যাবি
সিদ্ধান্ত নে
অ কনফাৰম হোৱা নাই
নাই হোৱা
উ উ ত নহ সফালে পানী দুনি ঢেৰ হয় নেকি
আমাৰ বৰষুণ এজাক দিলেে পানী হ'ল।
হে কষ্ট অকমান হয় তেনেহলে দেই তোৰ উ বা হতৰ ভালনেে?
বাই তোলে ফোন কৰা নাই নেকি আমাৰ বাই ফোন কৰা নাই নি
নাই কৰা নহয়
অ মেছেজ চেছেজ কৰে নেই যাব লাগিব তও আহিবি
মই যাম বাৰু এই আজৰি এই আজৰি হৈ লওঁ একেবাৰে
আম কেইটামান লৈ অনিবি বোলো
আম
আহ আম জানো কেতিয়া কে হয় দিব পৰা নিব পৰা হোৱা নাই জানো খাই আছ নহয়।
ঠাই আছে ৰাইজে তাকে মই কেতিয়া আজৰি পাও যাবলৈ আৰু
অ', আমি লয়
গ'লে বাৰো লৈ যাম। এতিয়া কেতিয়াকে যাবলৈ পাওঁ।
অ', নাপাও নেকি আহিবলে?
তাকে মিমি খাবলেহে মন গৈছে মোৰ আজি এই টাউনৰ ফালে যাওঁনে যে সেই তহঁতৰ ঘৰলে যে যাওঁনে যে চানা যে বনাই যে খাইছিলো
অ', খাই ভাল লাগিছিল আকৌ
তেনেকে আজি চানা বনাহে খাবলৈ মন গৈছে।
আমি কালি খালো ধনুৱে মই আমাৰ বাবা
বা মনে মনে ন'
কালি সন্ধিয়া সময় উহ
মোলে এবাৰো মনলৈ নপৰিলে ন'
আহা
বাৰু ভাল বাৰু ভাল লাগিল। অ',
পাছত ফোন কৰিবা মনত পৰিলে অ',